হেল্ল' অ হিমাছো পাইচা মাতটো?
হেল্ল'।
হেল্ল' ক।
আহ কোৱা।
অঐ হিমাংচু কি কৰি আছিলি?
এ আছো আছো এনে আছো এ ভাত চাত খাই উঠিছোঁ দুপৰীয়া।
কি হে দি খালী আজি?
আহ আজি ভাতহে বনাইছিল আমাৰ পটল আলু ভাজা আছিল দালি বটাাহ আছিল। তাৰে পিছত আদাৰ পাতে দি সৰু মাছ বনাইছে তাৰে পিছত মাহৰ দালি আছিল আহ।
পাত কি বস্তু?
আদাৰ গছ দি থাকে সে আদাৰ গছৰ পাতটো থেত লাই কিনে ৰসটো উলাই লয় সেই ৰসটো দি মাছ বনাই সৰু মাছ বনায়।
কি কয় দেখলো মাছ বনাই উম আ আদাৰ গছো থাকে নেকি? আদা মাটিৰ পৰা নহয়। উ
হা হা।
আদা মাটিৰ পৰা নহয় টিকলাকে ওলাই আহে মাটিৰ পৰাহ
আহ গছ তলত থাকে সেইটো শিপাৰ তলত থাকে সেইটো। ওপৰত গছৰ পাত থাকে ন সেই পাত কেইটাত থেথিলাই ল'ব লাগে। থেতেলীয়াই লয় আহ তই বনাব তাছত মানে মচলা অ বজাৰত কিনবা পাই চাগে বিক্ৰী কৰেত বেলতলা বজাৰত বিক্ৰী কৰে নহয়।
অলি ততে কৰপৰা আনছা গাঁওৰ পৰা দদে আদা খেতি কৰা।
নকৰো এনে অল এনে খাবাৰ কাৰণে ৰোৱা থাকে আৰু এডাল দুডাল গছ।
এ কি ভি আনিছিলি বীজ আনিছিলি নেকি ৰপা না না
ঘৰৰ আদা সংকে পেলাই থাকে।
অ অ গছ হৈ যায় না।
আহ। গছ হৈ যায় অ জিম গৈছিলো আজি। আজি জিম গেছো আজি বেগ বাইচাপ মাইছো দেদলিপ মাৰছো আজি ফাৰ্ষ্ট ডে লিফত বেছ ওৱেট মাৰা নাই দহ কেজি দহ কেজিে লগে লৈছো নেক্স শুক্ৰবাৰে, শুক্ৰবাৰে এ। শুক্ৰবাৰে সেই পোন্ধৰ বা বি মাৰিম আৰু।
লোৱাৰাৰ বেকত লাগেছা না।
নাই নাই লোৱা লগা নাই সেইকাৰণে কম ওৱেট মাৰিছো আজি। ফাৰ্ষ্ট ওৱেটটো কম মাৰচো।
লোৱোৱাৰ বেগত ফিল কৰ
অ অ সেই কৰবা লাগব ৰ। অলপ অলপ লাগে মাজতে মাজে এতিয়া দছটা মান মাৰা যায় দহটা মাৰাৰ পিছ অলপ ফিল হয়।
অ সেইয়ে তেতিয়া ত ফেলিয়াৰৰ ওচৰত যাবা হবি তেতিয়া মানে তোৰ ফিল হ'বা ধৰি লাহে লাহে।
আহ।
বাকী মই আছিলো তো খোধো এটা বস্তুৰ বিষয়ে। তোৰ মানে। অসমৰ মানে তোৰ হেৰি নতুন সংস্কৃতিৰ ভাল লাগে না পুৰণা সংস্কৃতি ক। বেছি ভাল লাগে।
অ' মোৰ মতে।
আহ। তোৰ মতে মানে কনটো বেছি ভাল।
চাপ প্ৰশ্নতটো ইমান মানে ইজি প্ৰশ্ন নহয় আৰু সংস্কৃতিৰ মানে ধৰ পুৰণীয়া সংস্কৃতিটোৰ মূল্যটো মানে বেছি আৰু। কাৰণ আগতে মানুহবিলাকৰ মাজত মান ধৰ সন্মান আন্তৰিকতা একতা পৰম্পৰা মানে এইবিলাক বস্তুৰ প্ৰতি মানে মৰমটো বেছি দেখা গৈছিল, আৰু মানে যিটো এতিয়া মানে সিমান দেখা পোৱা নাযায়। আৰু
আচ্ছা অলপ হেৰি উদাহৰণ দি কিনে কওচোন।
মানে চবি আগতে যেতিয়া উদাহৰণ দিব লাগিলে মানে আগতে যেতিয়া মানে গাঁৱৰ মানুহ মানে যিকোনো উৎসৱ উৎসৱ বা অনুষ্ঠানে তাৰমানে একেলগে পালন কৰিছিল। ধৰ বিয়া বিয়া আহিলি সৰু ডাঙৰ মানুহ বা ধ ধনী দুখিয়া তেতিয়া সকলো মানুহ মানে একেলগে আনন্দ কৰিছিল বা একেলগে খানা চানা খাইছিল আৰু। মানে কাকো মানে দি চে চপাৰেট কৰা নাছিল আৰু চ'ব মানে একেলগে ধনী দুখীয়া চবিলাক মানে একেলগে হৈ কিনে, আৰু আনন্দ কৰিছিল।
অ' ত ই ঠিকেই কৈছা, কিন্তু মানে আগতে মোৰ আইতাইে কৈছিল যে বিহুৰ দিনত কেৱল আনন্দ আৰু হেৰি নাচ গানে নহয় আৰু মানুহৰ লগত মানে সম্পৰ্কটো ভাল আৰু মজবুত ৰাখিব লাগে আগতে।
উম, মানে সেইটোৱে কথা আৰু চাবি আগতে মানে সন্তান মানে সন্তানসকলে মানে ডাঙৰ সকলক মানে বেছি সন্মান দিছিল আৰু মানে মানে সৰু বিলাকে। ডাঙৰ মানুহ বিলাকো বেছি সন্মান দিছে আৰু তাত যিকোনো সিদ্ধান্ত এটা ল'ব লাগে। মানে আগতে মানে জ্যেষ্ঠ সকলৰ পৰা পৰামৰ্শ লৈ লৈছিলে আৰু মানে নিজে মানে একো সিদ্ধান্ত মানে লোৱা নাছিল আৰু কিন্তু এতিয়া দিনত মানে চবেই আৰু মানে নিজে নিজে সিদ্ধান্ত বিলাক লয় না আগতে মানে সেইটো নাছিলে আগতে মানে ধৰ সৰু বিলাকে ডাঙৰ মানুহ বিলাক ক সন্মানো কৰিছিল। আৰু মানে সিদ্ধান্ত বিলাকো ডাঙৰৰ মতেহে কৰিছিলে, নিজে লোৱা নাছিল।
আচ্ছা, কিন্তু হেৰি আজিকালি যুগত কিন্তু মানুহৰ এই চিন্তা ধাৰাটো সলনিয়েই। শিক্ষা আৰু তোৰ, শিক্ষা তাৰপিছত বিজ্ঞান প্ৰযুক্তিয়ে মানে আজিকালি নতুন দিশ এটা দেখুৱাই দিয়ে, আজিকালি মানুহক। য'ত এতিয়া যিহেতু অসমৰ শিল্পী সংগীত আৰু সাহিত্য সংস্কৃতি মানে চবে চিনি পোৱা হৈ গৈছে আজিকালি বিশ্বত।
উম উম। মানে চাবি সেইটো মও মানুহ কাৰণ চাবি আগতে মানে ধৰ আমাৰ যিবিলাক শিল্পী আছিল আৰুো শিল্পীৰ মানুহ শিল্পী শিল্পী মানুহ বিলাক মানে আৰু আগতে বহুত কম আছিলে, লিমিটেড আছিল আৰু বা দচ পোন্ধৰ জন। বিছজন সেনেকা টাইপৰ আছিল। কিন্তু এতিয়া বহুত হৈছে বহুত মানুহকে আমি এতিয়া শিল্পী বুলি চিনি পাওঁ আৰু কাৰণ চবে এতিয়া মানে আগতে। ইউটিউব ফেচবুক বা ইনষ্টাগ্ৰাম এইবিলাক একো নাছিল না আগৰ দিনত তেতিয়া মানে চিনি পোৱা তো অলপ টান হৈছিল, কিন্তু এতিয়া ইউটিউব ফেচবুক এইবিলাকৰ জৰিয়তে মানে মানুহে মানে নিজৰ প্ৰতিভাব বিলাকো দাঙি ধৰিছিল, আৰু তেতিয়া মানে গ'ম পাই, মানে এইটো ব্যক্তিজন শিল্পী হয় বুলি। মানে গোটেই মানে বিশ্বজুৰি আৰু গ'ম পাই যায় আৰু
অ সেইটোয়ে মানে আজিকালি মানে তোৰ চলি সোপাই নিজে অনলাইনত মানে নিজকে, নিজৰ মানে গুণ সোপা দেখাই কেনে সফল হৈছে আৰু, আৰু আগতে মানে এইবোৰ সুবিধা নাছিল না অনলাইন তেনেকে নিজকে দেখুৱা কোনে কি পাৰে কি নোৱাৰে ইড
উম আহ সেইটোৱে চাবি হে হে কিন্তু এটা মানে ধৰা চিন্তাৰ বিষয় আছে চাবি মানে বহুত যুৱকে মানে
মানে ধৰ বহুত যুৱক মানে কি আৰু আমাৰ নিচিনাই আৰু বয়সৰ ল'ৰা ছোৱালী বিলাকে মানে নিজৰ মাতৃভাষাটো সলনি কৰি কিনে মানে বেলেগ ভাষাত মানে কথাবিলাকে বেছি গৌৰৱেৰে কয় আৰু মানে মানে নিজৰ অসমীয়া ভাষাটো এৰি কিনে ইংলিছ ভাষা বা হিন্দী ভাষাটোত মানে বেছিকে গুৰুত্ব দিয়ে আৰু মানে তিতা আৰু মানে অলপ সেই বুলি ভাবা যায় আৰু মানে ধৰ পুৰণা সংস্কৃতিক মানে অলপ অৱহেলা কৰা টাইপ দেখা যায় আৰু।
সেইটোয়ে সেইটো কিন্তু আচলতে ভাল কথা নহয় মানে আধুনিক হোৱাত। ত মানে তোৰ নিজৰ শিপায় এৰি দিয়া নহয় আৰু তাৰপিছত নিজৰ শাখা চ খাদ্য পোচাক সংগীত এইবোৰ মানে সন্মান কৰিব লাগে। এইবোৰ সন্মান কৰি কিনে মানে আধুনিক হ'ব পাৰি আজিকালি
হা -হা, একদম মানে কথাটো এইটোৱে চাবি, আমাৰ মানে- আমাৰ মানে গা মোচা কেৱল এখন মানে গামোচা নহয় আমাৰ কাৰণে। ই এটা গৌৰৱ হয়। সন্মান আৰু পৰিচয়ৰ এটা মানে প্ৰতীক আৰু কাৰণ অকল গামোচাখন আমি গামোচা হিচাপে ব্যৱহাৰ ক ধৰ বিদেশৰ পৰা কোনোবা মানুহ আহিল, আমি সেইখনেদিয়ে সন্মান দিওঁ তেওঁলোকক। আমাৰ এইখন গৌৰৱ হয় আৰু মানে আমি যে অসমীয়া আমি -আমাৰ মানে সেইটো চিম্বল আৰু মানে যে আমি অসমীয়া হয়। গামোচাখন দেখালে আমাক চিনি পাব আৰু অসমীয়া বুলি। আৰু মানে এইখনক এই গামোচাখনক আমি মানে ধৰ গোটেই বিশ্বতে আৰু চিনাকি কৰি দিব লাগে আৰু মানে আগবাঢ়বা লাগে আৰু নিজে নিজে। চিনাকি কৰি দিবাৰ কাৰণে।
উম। সেইটো হয় দেচোন। যেনেকুৱা তোৰ বিহু মানে কেৱল আমাৰ কাৰণে এটা উৎসৱ নহয় আৰু ই মানে আমাৰ কৃষি জীৱন প্ৰকৃতি, সংগীত, নৃত্য আৰু অসমৰ সংস্কৃতিৰ এটা ডাঙৰ প্ৰতিচ্ছবি হয় আমাৰ কাৰণে।
আহ। চাবি আৰু এটা আৰু এটা কথা মনত পৰিছে চাবি, আগতে যেতিয়া মানুহ বিলাকে সন্ধিয়া হোৱাৰ লগে লগে মানে বা গধূলি হোৱাৰ লগ লগে একেলগে বহি মানে সাধু কথা কৈছিল, গল্প গল্প পঢ়িছিল কবিতাবিলাক পঢ়িছিল আগতে বহুতে মানে বাহিৰতে পঢ়া শুনা কৰি ছিল না গধূলি হোৱাৰ লগে লগে বা আমাৰ আক আই তাহঁতে বা ককাহঁতে মানে আমাক আগতে বাহিৰতে বহি কিনে সাধু কথা কৈছিল। কিন্তু এতিয়া মানে চব মানুহবিলাকৰে মোবাইল ব্যস্ত হৈ থাকে আৰু মানে ধৰ মানে একেটা ঘৰত থাকি কিনে মানে বহু কম সময়ে মানে আমি কথাবিলাক পাতো আৰু ধৰ কথা এটা মানে সময় নাথাকে আৰু চবেই বিজি থাকে আৰু নিজক লৈ।
এই তোৰ আজিকালি এইবোৰ মানে, সামাজিক মাধ্যমে সুবিধা দিছে দেচোন এইবোৰ কৰাৰ কিন্তু মানুহৰ মাজত কিন্তু এইটো দূৰ -দূৰত্বটো বঢ়াই দিছে মিলা প্ৰীতিটো নাই আজিকালি সে মানে, এইবোৰ বস্তুৰ মানে সঠিক ব্যৱহাৰ কৰা মানে খুব প্ৰয়োজন মানে আজিকালিৰ দিনত।
হা, চাবি মোৰ মতে আৰু তাৰ ন সংস্কৃতিবোৰ মানে ভাল দিশবোৰো আমি গ্ৰহণ কৰিব লাগে। চাবি জনক আদৰ বিজ্ঞান, শিক্ষা না প্ৰতি মানে আমি সন্মান কৰিব লাগে, ডিজিটেলৰ উন্নতি আৰু নতুন সুযোগ আৰু। কিন্তু ইয়াৰ বাবে আমি মানে ধৰ পুৰণাবিলাক আৰু ত্যাগ কৰাটো উচিত নহয়, নতুন বিলাক আহে। বুলি আমি অকল নতুন বিলাকতে সন্মান দি থাকিম। বা পুৰণ বিলাক আমি পাহৰি যাম সেইটো কথা নহয় কিন্তু আমি পুৰণা বিলাকো মানে লগত ৰাখবা লগবো, ত্যাগ কৰি দিয়াটো উচিত নহয় আৰু।
এতিয়াটো মৌ মানুহ দেচোন মানে, যি মানে সমাজে নিজৰ ইতিহাস ভাষাটো আৰু নিজৰ সংস্কৃতিটো মানে সন্মান কৰে, সেই সমাজটোৱে মানে শক্তিশালী হৈ থাকে আৰু মোৰ মতে।
অ অ মানে আমাৰ চ এতিয়া আমাৰ। যুৱ সমাজৰ মানে দায়িত্বটো এইটো হৈছে যে, নতুন প্ৰজন্মটোক আমি অসমীয়া ভাষা শিকাব লাগিব।
বিহুৰ বিষয়ে শিকাব লাগিব, নামঘৰৰ বিষয়ে শিকাব লাগিব। এ লোকগীতৰ বিষয়ে শিকাব লাগিব, লোকনৃ বিষয়ে শিকাব লাগিব, বা আমাৰ অসমীয়া অসমীয়া জাতিটোৰ যিবিলাক পৰম্পৰা থাকে সেই পৰম্পৰা বিলাকৰ বিষয়ে শিকাব লাগিব আৰু এ কেৱল নতুন যিবিলাক বস্তু আহিছে অকল সেইবিলাকতে লাগি থাকিলে নব, আমাৰ যিবিলাক পুৰণা বস্তু এজন, নামঘৰতে গধূলি হোৱা লগে-লগে চাকি-বন্তি দিব লাগে। দবাও বজাই, সেইবিলাক বিষয়ে আমি শিকাব লাগিব আৰু।
সেইটোৱেই, যদি আমি মানে নিজে অসমীয়া ভাষা নকওঁ মানে অসমীয়া গান নুশুনো, নিজৰ মানে সংস্কৃতিটো পালন নকৰো এতিয়া আমি মানে, এইবোৰ বস্তু বেলেগৰ পৰাতো আশা কৰি লাভ নাই, আগে আমি নিজে অসমীয়া কেইটাই এইবোৰ বস্তু পালন কৰিব লাগিব, তেতিয়াহে বেলেগ লেগে মানে এইবোৰ বস্তু পালন কৰিব।
সেইয়ে মানে ধৰ, আধুনিকতাৰ আৰু পৰম্পৰা এই দুয়োটাৰ মাজতে মানে সমতা থাকিলে আৰু প্ৰকৃত উন্নতি সম্ভৱ হ'ব আৰু, মানে এই দু-এটা মিলি চলি থাকবা লাগিব আৰু, তেতিয়াহে মানে আমাৰ ধৰ প্ৰকৃ মানে, প্ৰকৃত উন্নতিটো সম্ভৱ হ'ব আৰু।
সেইয়াই আৰু, তোক এটা কথা ক'ব খজো মই, গছ মানে যিমান ওখ নহওঁক, তাৰ কিন্তু শক্তি সদায় শিপাতে থাকে। মানুহৰ ক্ষেত্ৰতো একে বস্তু, নিজৰ শিপা শক্তিশালী থাক কিলে, ভৱিষ্যতে শক্তিশালী হয়।
অ, সেইটোয়ে কথা মানে, কথা ঠিকেই, ধুনীয়া কথাই কৈছা। ত, আজিৰ পৰা আমি মানে নিজ জে নিজৰ ভাষা সংস্কৃতি বা পৰম্পৰাটোক সন্মান কৰিব লাগিব। আৰু মানে বেলেগকো মানে মানে অনুপ্ৰেৰণা দিবা লাগিব মান সন্মান কৰিব কাৰণে সেইটোয়ে আৰু
সেইটোৱে সৰু সৰু পদক্ষেপে মানে তোৰ ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি তাৰ চব বস্তু সৰুৱ বস্তুৰ পৰা ষ্টাৰ্ দিয়ে ঠ
হয়, হয়, চব বস্তু সৰুৰ পৰাই ষ্টাৰ্ট হয়, আমিও জন্মও সৰুৰ পৰাই পাইছো।
সেইটোৱে, তোৰ মানে আৰম্ভণিতে নাভাবি যে, বস্তুটো মই কিয় কৰা নাই, খুলডাল লগা- লগ। ৱেইট কৰ, বস্তুটো সোমোৱাৰ লগে-লগে বাঢ়ি-বাঢ়ি যায় থাকিব।
অ সেইটোয়ে কথা আৰু
ধৈৰ্য্য মানে হেৰাই নিদবি আৰু বস্তুৰ প্ৰতি
অ অ সেইয়াই আৰু মানে নতুন প্ৰজন্মতো আমি শিকাব লাগিব আৰু এইবিলাক বস্তু বিলাক তেতিয়াহে মানে বাচি থাকিব আৰু নহ'লে বা নোওোৱা হৈ যাব আৰু মানে সেইে কথা আৰু
আজিকালি মানে নতুন যুগটো মানে আমাৰ মানে ট্ৰেডিশন টো ফল' নোখোজে বেলেগ বেলেগ ট্ৰেডিশনতহে যায় অসমৰ সংস্কৃতিটো এৰি কিনে
আহ ফল নকৰে সেইটোৱে
সেইকাৰণে আমি সিহঁতক বুজাব লাগিব
উম উম সেটো বুজাব লাগিব সটো শিকাব লাগিব অসমীয়া সংস্কৃতিৰ বিষয়ে তেতিয়াহে ভাল হ'ব আৰু উ